হেল্ল?
হেল্লো' কি কৰি আছা?
অ ভাজি চব্জি বনাইছো, কি কৰি আছ?
তোমাৰ মাততো অহাই নাইচোন?
এতিয়া আহিছে নে?
ক'ত আছা তুমি?
ঘৰতে আছো বাৰু।
অ হয় নেকি? আচ্ছা।
কি - কি কৰি আছা?
মই এনে বহি আছো, এ টিউচন পৰাই আহিলো অলপ এ এতিয়া এনে বহি আছো ঘৰত। এতিয়া ভাত বনাম অলপ দেৰিকে, উম তুমি কি কৰি আছা?
মই এতিয়া আঞ্জা বনাই আছো কণীৰ।
অ হয় নেকি? আচ্ছা। আঞ্জা, কণীৰ আঞ্জা আমি মই আজি কণীৰে আঞ্জা বনাম।
হয় নিকি?
উম হয়। এই আলুৰ লগতে বনাম আলু আৰু কণী দি কিনে বনাম।
হয় নেকি? অ মই আলুৰ লগতে একে আলু, কণী দিকে বনাম আৰু।
অ অ হয় নেকি? আচ্ছা, অ মচলা দিবা?
অ মছলা অলপ দিম ভাল লাগে ন মছলা দিলে আক।
অ অ হয় ভাল লাগে, উম হয় এ মই অ, তেতিয়া ভাল লাগে আৰু মইয় ভাল পাওঁ মছলা আৰু মছলা তুমি বেছিকে খোৱা নে?
নাই বেছিকে নাখাওঁ কমকে খাওঁ।
অ, হয় নেকি মইতো মোহোৰ বহুত মা মছলাটো বহুত ভাল পাওঁ আৰ
মছলা বেছি খালে গেছ হয়।
হয় -হয় গেছটো হয়। কিন্তু মানে কি কৰোঁ আৰু খোৱাটো ভাল লাগে যে সেইকাৰণে আৰু নহ'লে এনে বইল চব্জিটো খাবই নোৱাৰি সেইকাৰণে আৰু অলপ মচলা থাকা চব্জি বিলাকে ভাল লাগে আৰু।
হয় এইটোতো হয় মছলা থকা চব্জিবোৰ সোৱাদটো বাঢ়ি যায়।
উম -উম সোৱাত টো বাঢ়ি যায় আৰু ভালো লাগে আৰু সেয়ে জিভাৰ টেষ্টৰ কাৰণে আৰু আমি খাওঁ। পেটৰটো এনে পেটৰতো এনেকুৱা হয়ে থাকে পেটটো বেয়া হয় আৰু। বেছি খালে আৰু তোমাৰ এ গেছ চেছ যে হয়।
আ, এ মচলা বস্তুতোটো কম খাব লাগে।
উম, কম খাব লাগে কিন্তু আৰু মই খাওঁ আৰু আৰু মই মানে বেছি মছলাই ভাল পাওঁ। হ'লেও মানে ঘৰত এনেকুৱা নবনাওঁ তোমাৰ এ কিছুমান থাকে বিহাৰী মানুহ বিলাকে বহুত মচলা খাই যে। মোৰ এজনী ফ্ৰেণ্ড আছে তাৰ ঘৰত কেতিয়াবা যাও ন? সেই সে তাই ঘৰত বহুত মছলা দিয়া পোৱা মানে কিবা কিবি চব্জি বনাই বহুত ভাল লাগে মোক সেনেকুৱা।
হয় নেকি?
অ, সেইটো খাই বহুত ভাল পাওঁ।
অ, মোৰো মছলা দিয়াতো মছলা দিয়াতো মই ভাল নাপাওঁ।
অ, হয় নেকি তোমাৰ এই যে তি তিতা কেৰেলাত যে মছলা দি কিনে যে বনাই সেনে -সেনেকুৱা খাই পাইছা নে মচলা যে সোমাই কিনে বনাই যে? সেটো?
নাই খোৱা নেকি অ, মই সেইটো খাইছিলোঁ মই তাৰে ঘৰতে খাইছিলোঁ বহুত ভাল লাগিছিল।
অ', অ', তুমি বনাব জানানে?
মই বনাব নাজানো মই হে তাৰে ঘৰতে খাইছিলোঁ বহুত ভাল লাগিছিল টেষ্টি হয় সেনেকোৱা মছ মছলা দি কিনে আৰু পটলৰ চব্জিতো এনেকোৱা সোমাই কিনে মচলা সোমাই কিনে বনাব লাগে এনেও বহুত ভাল লাগে আৰু তোমাৰ ভাতে কেৰেলাতো এনেকুৱা ভাতে কেৰেলাত টো বনাই। তোমাৰ সেই যি জিৰা চিৰা সেই জিৰা হ'ল ধনিয় সে ধনিয়া আৰ তোমাৰ কিবা কিবি মছলা মিক্স কৰি সৰিয়হও দিয়ে চাগে সেই সেইটো দি কিনে চব বতি কিনে তোমাৰ সে সোমাই দিয়ে হালধি-চালধি আৰু এইবোৰ দি কিনে বনাই পিয়াজ অ', সোৱাদটো বহুত ভাল হয় মোকতো ভালে লাগে আৰু। সেইকাৰণে মই খাও সেনেকুৱা উম, তোমাৰ এই আমৰ আচাৰো বহুত ভাল লাগে এ বিহাৰী মানুহৰ মানে আমৰ আচাৰ বহুত ভাল লাগে সিহঁতৰ মানে ইমান বিৰাট টেষ্টি বনাই বিৰাট টেষ্টি উম হয়। সিহঁতে বহুত টেষ্টি আমৰ আচলতে তোমাৰ বহুত মছলা দিকেনে বনাও আমাৰ মানে যেনেকোৱা আমাৰ ঘৰত যেনেকোৱা বনাই ন'সেনেক অ, নবনাই সেইটো বহুত টেষ্টি লাগে। সেইকাৰণে মই খাবলৈ যাওঁ সিহঁতৰ এটা মানে দালি পুৰি বুলি কয় সেইটোও তোমাৰ মানে মচলা মানে দালিটো দি কিনে বনাই সেই দালিত অলপ কিবা -কিবি জিৰা সে মিক্স কৰি দিয়ে সেইটো দি কিনে তোমাৰ বটি কিনা দিয়ে পুৰিত এনেকুৱাও ভাল লাগে, তুমি খাই পাইছা নে এনেকোৱা।
নাই খোৱা নাই তেনেকুৱা তুমি কিবা অ, তেনেকোৱা মছলা আৰু মচলা-মছলাৰ ভিতৰত তুমি নহৰু আদা আৰু তাৰ পিছত জিৰা তাৰপিছত তোমাৰ সেইটোৱে পিঁয়াজ।
অ, হয় নেকি?
মছলাৰ ভিতৰত বাহিৰা মছলা খাব নোৱাৰো।
অ, বইল খোৱা নে বইল চব্জি খোৱা নে কেতিয়াবা এনে খাই পাইছ নে?
বইল ভাল পাও হয় খাও।
উম, মানে কেনেকুৱা কৰি বইল কৰা ময়ো খাও ভাল লাগে এনেকোৱাও কেতিয়াবা।
এনে পানী দিও আহ বস্তুবোৰ দিও আৰু তাৰপিছত কেতিয়াবা নহৰু আদা অলপ আহ সেইটো বুটিকে দি দিও।
অ', অ',
নিমখ দি দিও হালধি নিদিও।
উম, হয় নেকি অ', অ', খাৰো দিয়ে নেকি মইতো তোমাৰ প্ৰেচাৰ কুকাৰত এ কেতিয়াবা মাংস আনি লোকেল মুৰ্গীৰ মাংস আনিলে কেতিয়াবা সেইটোত মানে আদা, নহৰু এনে তোমাৰ এই বতি কিনে দি দিও আৰু এ নহ'লে কেতিয়াবা সুন্দুনিত এইটো কৰি কিনে কুটি কিনে সেনেকোৱা কৰি দি দিও। আৰু তোমাৰ একো নিদিও জিৰা-চিৰা পিয়াজ চিয়াজ একো নিদিও সেনেকুৱা আৰু আ তাত নহৰু দি কিনে জলকীয়া জলকীয়া কৰি সেইটো দিও।
অহ, মানে কি?
তোমাৰ কুকৰত হে কৰি হা-হা? নাই-নাই মিক্সিত নিদিও তোমাৰ এই যে খুন্দুনি যে থাকে খুন্দুনি চিনি পোৱা নে? ত এজনে যে এনে খুন্দিব পাৰে যে হাতেদি।
হয়।
অ, সেইটোতে কৰি কিনে দিও। ভাল লাগে মানে তোমাৰ অ, সেইটোতে মানে বতি কিনে দিও।
হয় নেকি অ, মই তেতিয়া এইটোক বতাটো ভাল লাগে। মানে অহ, তোমালোকে কোৱা যিহেত বতাহতে আমিতো শিলপাট্টা বুলি কও। যিহেতু তোমালোকে বতাহ কি কোৱা তুমি?
আমাৰ সেই চিলপাট্টা বুলিয়ে কয়।
চিলপাট্টা বুলি কয়।
অহ',
অহ, আমাৰ চিলপাট্টা বুলি কয়।
অহ, আমাৰ হেয়ে হয় সেইটোয়ে কয় আৰু বেলেগতটো গম নাপাও কি বুলি কয়।
কখলি
অহ, উখ-উখলি অহ, সেইটোয়তো তোমাক কৰো। খুন্দুনী যে খুন্দুনী বুলি কয়, সেইটো মই সুন্দুনী বুলি কও আৰু খুলি বুলিও কয়, কিছুমানে তোমাৰ অখুলী হিন্দীত কয়।
উম-উম।
হিন্দীত উখলি-উখলি বুলি কয় ন। মই চিল পাট্টা বুলিয়ে কও এইটো।
ঢেকী-ঢেকী বুলি কয় নহয়।
অহ, ঢেকীটো এই তোমাৰ ডাঙৰটো থাকে। ঢেকীটো খুব ডাঙৰ থাকে ন অহ, হয়-হয় হে উম-উম সেইটোতো ডাঙৰ থাকে ন সেই সৰু ঢেকীয়ে হয় উলি কও। কলে হ'ব আৰু তোমাৰ ঢেকী-ঢেকীত যে চাউল যে কৰ সেইটো কৰে যে সেইটোৱে এনেকুৱাই আছে। সেইটোয়ে ভাল লাগে এনেকুৱা কৰি কেতিয়াবা বনাই খাই খালে আৰু জ্বৰ - চৰ উঠিলে তেতিয়া ভাল লাগে। চৰ্দি হয় ন কেতিয়া সময়ত এনেকুৱা কৰি ব্ৰইল কৰি খালে তোমাৰ চুপৰ নিচিনা বহুত ভাল লাগে। মইতো কেতিয়াবা তোমাৰ এনে কৰ্ণচুপ আনি আনো আনিকিনে সেনেকুৱা খাওঁ আৰু ভাল লাগে, তোমাৰ এই কণ চুপ - কণ চুপ।
অহ কণচুপ হয় হয়।
উম, সেনেকুৱাও কৰি ভাল লাগে উম।
উমহো, তাৰ বাহিৰে আৰু কিবা খোৱা নে? উম চাইছো কণৰ চুপ।
অঁহ।
ভালে লাগে।
উম উম আৰু এই মিক্স ভেজো থাকে ন এটা?
অঁহ অঁহ মিক্স ভেজ হয়, বাত তিনিটা - চাৰিটা ফ্লেভাৰো থাকে হয়।
অহ সেইটোও ভাল লাগে আৰু - আৰু থাকি যে হে হে সেইটোত মানে ফ্লেভাৰ বহুত এ মইতো কৰ্ণৰে খাইছো আৰু কিবা - কিবি থাকে নেকি?
মই কৰ্ণখালি খাইছো, কিয়া কোম্পানীৰ কৰ্ণৰটো খাইছো আৰু বেছি বেলেগ খোৱা নাই।
অঁহ হয় নেকি? ভাল লাগে ন সেইটো চুপটো খালে তোমাৰ অলপ জলকীয়া তো দিব লাগে।
উম চব দিয়াই থাকে, তুমি এনে অলপ পানী দিকে বইল
অ অ বইল কৰি কিনে খাবও লাগে। খাব মানে পাৰি আৰু সেনেকুৱা নহ'লে অলপ কিবা মিক্স কৰি কিনেও দিব। পাৰি নিজে আৰু নিজৰ ইচ্ছা মতে যি খাব মন যায় তোমাৰ সেনেকুৱা।
এটা পেৰিফ
পেৰি - পেৰি কি হয় এইটো পেৰি - পেৰি এইটো?
তুমিও চুপৰ নিচিনাই হয়টো।
অ হয় নি?
সেইটো সেইটোও দিকে খাব পাৰি ব্ৰইল কৰিকে।
অহ সেইটো খোৱা নাই মই কেতিয়াও।
ট্ৰাই কৰিবা ভাল লাগিব এইতোও।
অহ হয় নেকি? গ সেইটো কৰা নাই আৰু কেতিয়াও সেইটো পে পেটো এনেতো কেতিয়াবা মই এই অ অ ন অ অ।
অৰেগানৰ চিলি ফ্লেক্স এইবোৰো থাকে তোমাৰ। এইবোৰৰ চ এইটোহে মচলা হয়।
অ সেইটো মছলা জোল পিজ্জাৰ লগত দিয়েই যে সেইটো। হয়গে ন উম উম উম। ভাল লাগে পিজ্জা লগত কেতিয়াবা খাওঁ।
হয় হয়, ভাল লাগে ভাল পাবা খালে মানে।
উম হয় তুমি খোৱা নে পিজ্জা খোৱা নে?
পিজ্জা খাওঁ মই তুমি খোৱা নে?
ময়ো খাওঁ বহুত ভাল পাওঁ পিজ্জা।
কি পিজ্জা ভাল পোৱা তুমি?
মই তোমাৰ এটা মানে পিজ্জা হে তোমাৰ পনিৰ পজ্জা পিজ্জা ভাল পাওঁ। আৰু কৰ্ণ পিজ্জা অ।
তুমি ইমান ভাল নাপাওঁ চীজোৱালা পিজ্জাটো সেইটো বেছি ভাল পাওঁ আৰু চিকেন।
অ সেইটো তোমাৰ মানে চিজটো বেলেগকে এক্সট্ৰাকে ল'ব পাৰা ন, চিজটো থাকেই পিজ্জাত তোমাৰ এই কৰ্ণটো হ'লেও পিজ্জা থাকে।
চিজটো মানে এক্সট্ৰাকে দিয়ে কিন্তু যোনতু চিজ পিজ্জা থাকে ন সেইটোত মানে অলপ বেছি চিজ থাকে সেইটো বেছি ভাল লাগে।
হয়।
তুমি খোৱা নে?
উম, খাওঁ সি ভাল লাগে আৰু।
আৰু বেছিকৈ কোনটো পিজ্জা তোমাৰ ভাল লাগে?
সেই ক'লোতো তোমাক পনীৰ আৰু এই কৰ্ণ।
উম আৰু ফাষ্ট ফুডৰ ভিতৰত তোমাক বেছিকে ভাল লগা কি হয়?
ফাষ্টফুডৰ ভিতৰতটো বেছি ভাল লগাটো মোৰ সে এ কি কয় ৰল হয় ৰল খাওঁ ভাল লাগে, তোমাৰ কি হয় ভাল লগা?
মোৰো সেনেকুৱাই ৰলে ভাল লাগে আউ, দিয়া ঠিক আছে দিয়া। এ দুমা লগত কথা পাতি ভাল লাগিল দে, ইয়াৰ বিষয়ে পিছত আৰু ভালকে কথা পাতিম দিয়া সময় পালে।
উম দিয়া ঠিক আছে।
উম লহ।